হেল্ল' অ হিমাংশো
অ ৰিয়ান
কালি বেক মাাৰছিলো পঠি তেওঁ বিষায়ে আছে এ
মোৰো ডেডলিফ মাৰতে লোৱাৰ বেত পুৰা লাগি আছে।
কি ক এছি বা মন নতুন পচকা থৈছা না।
হা!
শিৱামুখ ফল কৰা নেকি?
কোন শিবাম?
আমাৰ জিমৰ।
না চিনো কোন শিৱম?
চি নাপাতে তাত কি মজা বেগ ওলাইছিলে। তাম মই কালি সুধিলো সি সি কি কি মাৰে জীমত।
উম।
নামৰে বুলে লেত পুল ডাউন মাৰ কি বাৰ মাৰ না তই?
টি বাৰ নাম ৰ
মই নামৰো তি বাৰ মাৰিব লাগিব ৰ লেট পুলাৰ মাৰে তি বাৰ মাৰে তাৰ পিছত চিংগল ৰান ৰয়িং মাৰে আৰু পুলপ মাৰে আৰু সেই মিড বেকৰ কাৰণে সেইটোৱে মাৰে গলে। বেছি নামৰেই বুলে। মইতো সেই কৰো বেন্ডবাৰ দুই মাৰ ন তই?
বেনাৰং এইটো স্মিথ মেচিনটোত য বাৰডাল লগে মাৰিবা লাগে যে।
স্মিত মেচিনটোত। আহ স্মিথ মেচিনটোতো মাৰিব পাৰা নহ'লে বা নৰ্মেল বাৰডাল লৈও মাৰিব পাৰা।
তুবা আছিল মই স্মিথ মেচিনটোৰ ওপৰত লৈ কিনে যে বাৰডাল লৈ কিনে যে মাৰে লেফ্ট চৰকাৰে নিযে চাইড
সেইটো নহয় এই বাৰডাল লৈ কিনে যে পেটত আনে যে। সেইটো মাৰ্বল আ সেইটো মাৰ্ব। ভাল লাগে সেইটো মাৰিলে বেগ খান মোটা হয়। মই একদিন সেইটো মাৰোঁ সপ্তাহত একদিন তিবাৰ মাৰোঁ।
এ তিবাৰ তো মই মাৰবা নোৱাৰো ত পিঠ বুকেছ হাত মাত ধৰে ম
ইবাৰ মাৰবা লাগে, তিবাৰ মাৰলে তোৰ ওপৰৰ দেক খিনি। চেপ আহে।
উম।
মই সেইটো একদিন বেণ নবাৰ মাৰো একদিন ট বাৰ মাৰো মানে ইম্পৰ্টেণ্ট হয় এই দুটা বস্তু মানে।
দেখছো শিৱংটোক ৰাতিপুৱা আহে আজিকালি।
উম।
তাক দেখছো যেতিয়া সি চিংগেল আন। ৰয়িং মাৰি থাকে তিতা পুৰা একদম এটা চাইদ কি একদম সুমে যায়। একদম বেলেগ হৈ গৈছে বাৰু।
অ অ। বাকী মই ভাবিলো আজি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰো। বিষয়টো তোৰ হৈছে অ হয় মানে বিষয়টো তোৰ হৈছে ইতিহাস। আ বৰ বহুত নতুন কথা জানি পাইছোঁ।
চব কথা মোৰ পৰাই জানিব খোজাচোন, কিমান আজিকালি চচিয়েল মিডিয়া প্লেটফৰ্মছে এইবিলাকত ত জানবা পাৰা।
নাই মানে মই ভাবো লগ বন্ধুৰ সতে মানে কথা পাতিলে মানে বেছি ভালকৈ জানিব পাৰি।
অ অ। টাইমটো ৱেষ্ট হয় সেনেকে।
ডিছকাছ কৰো।
উম।
ঠিল তাৰ মানে বিষয়টো হৈছে ইতিহাস আৰু ঐতিহ্য। মোৰ মতে যি মানে জাতিয়ে নিজৰ ইতিহাস আৰু ঐতিহ্যক সন্মান কৰে সেই মানে জাতিয়ে ভৱিষ্যত অধিক শক্তিশালীভাৱে গঢ়ি তুলিব পাৰে। তোৰ মতে কি? চুক ঝন ঝন
উম, সেইটোয়ে আৰু মানে যি জাতি মানে নিজৰ ইতিহাস আৰু ঐতিহ্যক সন্মান কৰিব সেইটো ভৱিষ্য প্ৰতিশোধ ল'ব। শক্তিশালীও কৰি তুলিব আৰু কাৰণ ইতিহাসে মানে কেৱল আমাৰ অতীতৰ কাহিনীয়ে নহয় ই আমাৰ এটা পৰিচয়। ই ইতিহাসটো হয় ইতিহাসৰ জৰিয়তে আমি মানে নি আমাৰ আগৰ যিবিলাকৰ পূৰ্ব-পুৰুষ আছিল তেওঁলোকে কেনেকাৰে জীৱন-যাপন কৰিছিল বা কেনকা সংগ্ৰাম কৰিছিল আমাৰ সমাজখন কেনেকে গঢ়ি তুলিছিল উস্ চ্ এই সকলো বিলাক বস ইতিহাসৰ জৰিয়তে জানিব পাৰো যদি ইতিহাস নাথাকিলে তেতিয়া আমি এই বিষয় বিলাকৰ দিশ বিষয়েতো জানিব নোৱাৰিলোহেতেন সেইটোৱে।
অ অ আৰু তোৰ ইতিহাসৰ ঐতিহ্যৰ মানে পাৰ্থক্যটো কি?
ইতিহাস হৈছে মানে কি অতীতৰ ঘটনা, যিবিলাক আগতে ঘটি গৈছে। বা তথ্য আৰু বিকাশৰ লিখিত বা প্ৰমাণ ভিত্তিক বিৱৰণ আৰু ঐতিহ্য হৈছে মানে কি পূৰ্ব প পু ঐতিহ্যম নহয় যেনে আমাৰ আগৰ যিসকল ব্যক্তি যেনেবা মানে বা পূৰ্ব-পুৰুষসকল আছিল পূৰ্ব-পুৰুষৰ পৰা লাভ কৰে আমি যি সকল যিখিনি বস্তু লাভ কৰিছো বাৰু সংস্কৃতি, ভাষা, শিল্প, সাহিত্য, স্থাপত্য উৎসৱ, পোচাক, খাদ্যভাস আৰু মূল্যবোধ এইবিলাক হৈছে মানে ঐতিহ্য।
অৰ্থাৎ মানে তোৰ ইতিহাস আমাক অতীতৰ কথা শিকায় আৰু ঐতিহ্য সেই অতীতক মানে আজিও জীয়াই ৰাখে।
অ অ, সেইটোৱে কথা মানে দে মানে দেউতাই একেলগে মানে এ এটা জাতিৰ আৰু পৰি পৰিচয় গঢ়ি তুলে আৰু সেইটোৱে
আচ্ছা আচ্ছা, মানে ভাৰতৰ ইতিহাস বহুত পুৰণি আৰু সমৃদ্ধ।
উম উম, ভাৰতৰ ইতিহাস বহুত পুৰণি কাৰণ সহিত প্ৰাচীন সভ্যতাৰ বিভিন্ন সাম্ৰাজ্য, স্বাদ স্বাধীনতা-সংগ্ৰাম, বিজ্ঞান, সাহিত্য, দৰ্শন, সংস্কৃতি এই বি এই সকলো বিলাক মানে ভাৰতৰ ইতিহাস মানে বিশেষ কৰি তুলিছে আৰু
অ অ আৰু তোৰ লগতে অসমৰ ইতিহাসও সমানে গৌৰৱময়।
উম উম, অসমৰ ইতিহাসত চাবি, বহুতো শক্তিশালী ৰাজবংশ আছিল। বিভিন্ন ধৰণৰ সাংস্কৃতিক আন্দোলন হৈছিল, বীৰ-বীৰত্বৰ অৱদান আছে আৰু। আৰু এই ইতিহাসে মানে অসমীয়া যিত জাতিটোক মানে এটা বিশেষ পৰিচয় দি আহিছে আৰু।
আচ্ছা আচ্ছা, মানে ঐতিহাসিক স্থানসমূহ মানে সংৰক্ষণ কৰাটো কিয় জৰুৰী?
চাবি ঐতিক স্থানটো আমি সংৰক্ষণ কৰি ৰাখবা লাগে আহ্। কাৰণ এ এই স্থানবোৰে মানেই এই স্থানবোৰ মানে সেই কেৱল পুৰণিৰ ইমৰাট নহয় আৰু আমি ইয়াৰ লগত মানে বহুত মূল্যবান মানে ইতিহাস জড়িত থাকে। সংস্কৃতি জড়িত আছে আৰু স্মৃতি জড়িত হৈ আছে উমচাহ যদি এইবিলাক বস্তু নষ্ট হৈ যায়, তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্মই নিজৰ অদ যিটো আমাৰ অতীতৰ বিষয় আছিল সেই বিষয়টো জানিবলৈ মানে অসুবিধা হ'ব। বা ভুল তথ্য পাব সেইকাৰণে মানে আমি সেই আৰু ঐতিহাসিক স্থানবিলাক আমাৰ সংৰক্ষণ কৰি ৰাখিব লাগে।
সেইটোৱে মানে যেতিয়া আমি কোনো আহ দুৰ্গ -মন্দিৰ ৰাজপ্ৰসাদ বা স্মৃতি সদ্ধ চাওঁক, তেতিয়া মানে অতীতৰ জীৱন শৈলী কল্পনা কৰিব পাৰো।
অঁ এইবোৰে মানে কেৱল আমাক কো জ্ঞান নিদিয়ে আৰু। মানে নিজৰ দেশৰ যিটো। নিজৰ দেহৰ মানে সংস্কৃতিৰ প্ৰতি মানে গৌৰৱ বৃদ্ধি কৰে আৰু।
উ উম সেইটয়ে আৰু মানে আৰু সেই অসমে মানে ঐতিহ্য ভিতৰত মানে। তোৰ মতে কি কি মানে বিশেষ আছে।
অসমৰ ঐতিহ্যমতে বিশেষ বুলি কলে চাহ অঁ ত বিহু। আমাৰ যিটো জাতীয় উৎসৱ অসমৰ, মেখেলা -চাদৰ, গামোচা আমাৰ গৌৰৱ সত্ৰীয়া নৃত্য ভাওঁনা নামঘৰ। হস্ত্ৰ তাঁত মুগা ৰেচম লোকসংগীত লোককথা। আৰু ঐতিহাসিক যিবিলাক স্থাপত্য আছে সেইবিলাক এইবিলাক মানেে অসমৰ মূল্যবান ঐতিহ্য আৰু।
অঁ অঁ মানে এইবোৰ সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব।
অঁ এইবিলাক সংৰক্ষণ কৰি আমাৰ দায়িত্ব সেইটোতো সুধ ভাল লগা কৈছে নে নহয়। আমি নিজৰ ভাষা সংস্কৃতিক আৰু পৰম্পৰাক মূল্ নিদিওঁও সেইবিলাক বস্তু নিজে নিজে হেৰা যাব। আৰু মানে তেতিয়া বেলেগ সংস্কৃতি স্থান ল'ব আৰু। সেইকাৰণে আমি বেলেগ সংস্কৃতিৰ স্থান দিব নোৱাৰো ৰ অসমত। সেইকাৰণে আমি এইবিলাক বস্তু সংৰক্ষণ কৰি ৰাখিব লাগিব আৰু এইটোৱে কথা।
তিহাস ত মমানে অধ্যয়ন কৰাৰ লাভ কি।
ইতিহাসে আমাক অতীতৰ মানে ভুলৰ পৰা শিক্ষা লবলৈ শিকায় আৰু। লগতে যিবিলাক মহান ব্যক্তিৰ। আছিল তেওঁলোকৰ জীৱনৰ যিবিলাক অনুপ্ৰেৰণামূলক কাহিনী সেইবিলাক সেই কাহিনী বিলাকৰ বিষয়ে শ শিকিব পাৰো বা সেই কাহিনীটোৰ পৰা আমি। এটা জ্ঞান লব পাৰো আৰু ই মানে যুক্তিবাদী চিন্তা আৰু। পেম বৃদ্ধি কৰে আৰু।
অঁ অঁ মানে আজিকালি বহু যুৱকে মানে ইতিহাসত কম আগ্ৰহ দেখুৱাই ন।
উম।
উ
চি ইয়াৰ কাৰণ হ চাবি ইতিহাস ইতিহাসক মানে যদি কেৱল পৰীক্ষাৰ বিষয় হিচাপে নাচায়। মানে চা বহুতে মানে ইতিহাসটোক মানে কেৱল এটা চাবজেক্ট হিচাপে চাই লয়। এগজামৰ সাব্জে্ট হিচাপ সেই হিচাপে বঢৰে। কিন্তু যদি আমি সেইটো নাচাই কিনে বাস্তৱ। জীৱনৰ এটা শিক্ষাৰ শিক্ষা হিচাপে চোৱা যায়। তেতিয়া মানে সেই বিষয়টোৰ বিষয়ে মানে আগ্ৰহ বাঢ়িব। আৰু তাৰ পৰা আমাৰ ইতিহাসৰ পৰা আমি বহুতো বস্তু শিকিবা পাৰো আৰু সেইটোৱে মেইন কথা আৰু। এটা চাবজেক্ট হিচাপে চাবা নালকে, জীৱন এটা মানে পা বাস্তৱ জীৱনৰ শিক্ষা হিচাপে চোৱা উচিত আৰু।
সেইটোৱে আৰু তোৰ পৰ্যটনৰ লগত মানে ঐতিহ্য সম্পৰ্কও আছে নে কিবা?
উম আছে আছে কাৰণ চাবি। ঐতিাসিক স্থান আৰু সাংস্কৃতিক ঐতিহ্যবলাক চাবলৈ মানে দেশ বিদেশৰ পৰা বহুতো পৰ্যটক আহে। ইয়াৰ ফলত মান কি ইয়াৰ ফল ম আমাৰ অৰ্থনীতিটো বৃদ্ধি হয়। আহ হস্ত্ৰশিল্প আৰু পৰ্যটন উদ্যোগটো মানে উন্নত হয় আৰু।
আচ্ছা আচ্ছা মানে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক। ঐতিহাসিক স্থান ভ্ৰমণ কৰাটো উচিত নেকি।
এইটো উচিত হ'ব কাৰণ চবেই কিতাপত পঢ়াতকে মানে। বাস্তৱত যিটো বস্তু দেখা যায় সেইটোৱে মানে মানে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে মানে আৰু। অভিজ্ঞতাটো অধিক বৃদ্ধি কৰিব আৰু আৰু ইয়াৰ ফল মানে ইতিহাসৰ প্ৰতি মানে আগ
অ অ এ তোৰ ধৰ আধুনিক প্ৰযুক্তি মানে ইতিহাস সংৰক্ষণত কেনেকে সহায় কৰে।
আচ্ছা আধুনিক প্ৰযুক্তিতো এতিয়া বহুত ওলাই গৈছে তাৰপিছত ডিজিটেল অৰ্কাইড।
অহ
তাৰপিছত থ্ৰী ডি স্কেনিং অনলাইন সংগ্ৰহালয় তথ্য চিত্ৰ আৰু সামাজিক মাধ্যমৰ জৰি়তে ইতিহাস আৰু ঐতিহ্য এইবিলাক মানে সহজে বিশ্বজুৰৰ ওচৰলৈ লৈ যাব পাৰি আৰু
আচ্ছা কিন্তু আধুনিকতাৰ নামত বহু পুৰণি পৰম্পৰা পাহৰি যোৱাৰ সম্ভাৱনা আছে।
আছে আছে চাবি ত চিবি সেইটো ঠিক কাৰ আধুনিক হ'ব লাগে কিন্তু নিজৰ শিপাটো পাৰ দি দিব নালাগে আৰু কাৰণ উন্নয়ন আৰু ঐতিহ্যই দুয়োটা একেলগে মানে আগুৱাই লৈ যাব লাগে আৰু
আচ্ছা আচ্ছা। আমাৰ ঘৰত থকা মানে পুৰণি বস্তু পুৰণি ফটো আৰু তোৰ দস্তাবেজবোৰো মানে ইতিহাসৰ অংশ হ'ব পাৰে।
সেইটোৱে কাৰণ চাবি আমি যদি সেই সেইবাৰ মানে পৰিয়ালৰ ইতিহাস আৰু
কাৰ পুৰণি বস্তু বিলাক পুৰণি ফটো সেইটো আৰু এইবিলাকে মানে সমাজৰ পৰিৱৰ্তন আৰু জীৱনশৈলীৰ মানে মূল্যৱান তথ্য বহন কৰে।
আচ্ছা আচ্ছা তোৰ মতে মানে এজন সচেতন নাগৰিকে মানে ইতিহাসৰ ঐতিহ্য ৰক্ষাৰ বাবে মানে কি কৰিব পাৰে।
উম অ অ চাবি ঐতিহ্য মানে সেইয়ে আৰু সচেতন নাগৰিক হিচাপে আমি কি কৰিম যিবিলাক মানে ঐতিহাসিক স্থান সেইবিলাক পৰিষ্কাৰ কৰি ৰাখব লাগিব আমি নিয়ম বিলাক মানি চলিব লাগিব স্থানীয় আমাৰ যিবিলাক সংস্ক এতিয়া আছে সেইবিলাকক আমি সন্মান কৰিব লাগিব। যত সামগ্ৰী যিবিলাক আছে সেইবিলাক আমি ব্যৱহাৰ কৰিব লাগিব তাৰপিছত নিজৰ ভাষা চৰ্চা কৰিব লাগিব আৰু নতুন প্ৰজন্ম যিবিলাক আমাৰ উঠি অহা প্ৰজন্ম আছে সৰু ল'ৰা ছোৱালী বিলাক আছে। সেইবিলাকক মানে এই বিষয়ে মানে অধিক জ্ঞান দিব লাগব আৰু সেইটোৱে মেইন কথা
মানে এইবোৰ বস্তু সৰু পদক্ষেপ যেন লাগিলেও মানে ইয়াৰ প্ৰভাৱ বহুত ডাঙৰ।
অ অ এইটো ডাঙৰ কাৰণ চবে ঐতিহ্য ৰক্ষা কৰাটো মানে কেৱল আমাৰ চৰকাৰৰে নহয় আৰু আৰু প্ৰতিজন নাগৰিকৰে এটা দায়িত্ব আৰু
চা মানে ভৱিষ্যতে ত মানে ভাৰত আৰু অসমৰ ঐতিহ্যক কেনেকোৱা দেখুৱাব বিচাৰিবি
মই বিচাৰো যে কি যে আমাৰ ঐতিহ্যসমূহ ঐতিহ্য স্থানসমূহ মানে সুন্দৰভাৱে সংৰক্ষিত হৈ থাকক। বা সময়ে সময়ে এইবিলাক মানে ভালকে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি থকা। আৰু যুৱ সমাজে নিজৰ সংস্ক তেওঁৰ ওপৰত মানে গৌৰৱ অনুভৱ কৰা বা বিশ্বই আমাৰ এই ঐ ঐতিহ্যটোক অধিসন্ন কৰা আৰু বা বিশ্ব দৰবাৰত যাতে আমাৰ ঐতিহ্য সকলোৱে জানে আৰু মানে স্থাপিত হয় বিশ্ব দৰবাৰ সেইটোৱে মেইন কথা।
উম উম ময়ো সেইটয়ে বিচাৰো দেচোন মানে, যি জাতিয়ে নিজৰ ঐতিহ্যক সন্মান কৰে। সেই জাতিৰ মানে ভৱিষ্যতো উজ্জ্বল হয়।
আহ সেইটোৱে কাৰণ, ইতিহাস আমাৰ শিপাৰ লগত জড়িত। আৰু ঐতিহ্য আমাৰ মানে পৰিচয়টো অতুত ৰাখে আৰু।
উম মানে আজিৰ কথা এনেকোৱা মই শিক্ষা বহুত পালো দেচোন মানে এতিয়া কেৱল অতীত নহয় ই ভৱিষ্যতৰ মানে পথ পথ দৰ্শক হয়।
উম উম আৰু ঐতিহ্যৰটো আমাৰ মানে কেৱল মানে, এটা পৰম্পৰা নহয় আৰু আমাৰ গৌৰৱ হয়। পৰিচয় হয় আৰু সংস্কৃতিৰ মানে জীৱন্ত প্ৰতিক আৰু।
উম সেয়ে কলো আৰু তোক নিজৰ ইতিহাস মানে জানাটো উচিত হয় নিজৰ ঐতিহ্যক মানে সন্মান কৰিব লাগে। আৰু আগন্তুৰ প্ৰজন্মৰ বাবে এয়াক সংৰক্ষণ কৰি ৰাখিব লাগে।